হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
আচ্ছা।
কোৱা কি কৰিছা?
এ আছো এনে তুমি?
ইমান হেলো হেল গৈ আছো মাত চাত দিয়া নাই তুমি।
এ মই মাত দিছো তুমিহে নাই শুনা।
আহ অ।
ভাত পানী খালা?
ভাত নাই খোৱা নাই তুমি খালা?
শুই আছিলো অলপ, বতৰটো ঠাণ্ডা ইয়াত।
অ খবৰ খাতি?
ভালে আছে, তোমালোকৰ?
আমাৰো আছো দিয়া ভাল বেয়া মাজতে।
উম আজি স্কুল গলা?
স্কুল ন কলেজ যোৱা নাই একেইদিন।
আচ্ছা।
তুমি?
নাই মোৰ হোৱাই নাই তোমাৰ ষ্টাৰ্ট হ'বহে, তোমাৰ কেতিয়াবা আগষ্টৰ পৰা হ'বহে।
অ অ।
হেনে।
অ বাকী ঘৰত চবৰে ভালনে?
আহ ভালে ভালে তোমালোকৰ?
উম আমাৰো ভালেই।
মই তোমাৰ শুই আছিলো আৰু মোবাইলডাল চাই আছিলো মানে
মোবাইল কি ইনষ্টাগ্ৰাম চলাই
অ জাগ মাগে চাই আছিলো, তুমি কি কৰি আছিলা?
ময়ো এনেই শুই শুই ইউটিউব চলাইছিলোঁ।
অ।
আজিকালিটো চবে ইনষ্টটাগ্ৰাম, ইউিউবে চা চলে আৰু ইউটিউবটো বেছি মানুহে নচলে
তোমাৰ আছে নে নাই ইনষ্টা?
মোৰ ইনষ্টা আছিল কিন্তু ডিলিট কৰি দলোঁ এতিয়া।
অ কিয় পঢ়িবা মানে এতিয়া অলপ পঢ়াত ধান্ডা দিবা ন, সেইটো কাৰণে।
তেনেকুৱা নহয় একো আৰু।
কথাটো বাৰু তেনেকুৱাই লাগিছে।
ধেই নহয় মোৰ মানে একাউন্ট টোত বাৰে বাৰে, আ শেষ হৈ যায় ন।
উম।
কোনে জানো কৰি থাকে বাৰে বাৰে শেষ হৈ যায়, ত সেইটো কাৰণে মই পাৰমানেণ্ট ডিলিট মিলো সেইটো। এতিয়া খোলা
ঠিক আছে, আৰু কি কি চলোৱা?
মই ইনষ্টাগ্ৰাম নাই চলোৱা এতিয়া, ইও টিপ চলাও
হা হা, কি কলা?
ইউটউব চলাউ তাৰ পিছত পিন্টাৰেষ্ট টো চলাই আছিলো বাৰু।
উম।
আকৌ স্নেপচেটো চলাওঁ, ইমান নচলাও মানে।
ফেচবুকতটো চলোৱা নে নাই?
নাই নাই ফেচবুক নাই চলা। তুমি কি কি চলোৱা?
মই হে ইমষ্টা স্নেপচেট, থ্ৰেডছ, এডিটছ, হোৱাটছপ, ফেচবুকটো কেতিয়াবা চাওঁ আৰু।
উম
অ আচ্ছা, তইতো আৰু আজি চবেই চলাই
উম, হোৱাটছএপটো ইম্পৰটেণ্ট মানে মেইন।
অহ, ত-তাতে মানে তোমাৰ পঢ়া শুনা আদি কৰি পেলে চব তাতে পোৱা হয় না, তোমাৰ এতিয়া আজিকালি তোমাৰ এই কৰোণনা টাইমৰ পৰা অনলাইনে হৈ গল আৰু অনলাইন ক্লাছ হোৱাৰ পৰা তো তোমাৰ অনলাইন গ্ৰুপে বনি গল পঢ়াৰো যি থাকে আগতে আমাৰ স্কুলত দিছিলে ন'টিচ এ কেনেকে তাত পেজত লিখিবলৈ দিছিলে, দাইৰিত লিখিবলৈ দিছিলে নহলে এতিয়া আমাৰ অনলাইনত মেছেজ টো দি দিয়ে।
সেয়াই একেই অনলাইন, এতিয়া চব আৰু চচিয়েল মিডিয়া হৈ গৈছে।
উম, এতিয়া ছাৰে চব চেঞ্জ আৰু কিমান চেঞ্জ হ'বলৈ আছে ঠিকেই নাই আৰু কিমান বদলিব বস্তুবোৰ।
আমি এতিয়া এইখিনিহে পাইছোঁ এতিয়া আগত আৰু কিমান কি কি পাম ঠিক নাই। আহিব লগীয়া সি খিনি আৰু কিমান নিউ নিউ বস্তু পাব ঠিক নাই।
বহুত চেঞ্জ হ'বলৈ বাকী আছে আৰু কিমান সলনি হ'ব এইবোৰ ঠিকেই নাই আৰু যে এইবোৰ যে একো মানে ধৰিবই পাৰে নাই কিমান কি - কি সলনি হ'ব চাগে আৰু।
উম, ছচিয়েল মিডিয়াটো মানে অহাৰ পৰা ভালো হৈছে বেয়াও হৈছে।
উম, মানে এতিয়া নিজৰ ওপৰত কথা যে তুমি কেনেকে বস্তু ল'ব পাৰা, কেনেকে বস্তুটো ব্যৱহাৰ কৰিব পাৰা নিজৰ ওপৰত কথা বতৰা তুমি ভাল মানে ভালত কৰা নে সেইটো আহ, ব্যৱহাৰ কৰি নে তুমি বেয়াটো কৰা।
উম, এতিয়া মানে চোৱা হা সৰু- সৰু পোৱালী বিলাকক দিছে ন ফন চন। অ। সিহঁতে ভাত নাখাকলে মানে ফোন টো লগাই
অ, আজিকালি পোৱালিবোৰৰ তোমাৰ মোবাইল দিলেহে ভাত খাব ভাত বুলিয়ে নয় কিবা এটা খাবলৈ হলে সিহতৰ মোবাইলতে এতিয়া আমাৰ ভাইটিয়ে তাক মোবাইলটো হলেহে সি খাব মোবলতটো হলেহে কৰে, স্কুল যোৱা আগতো মোবাইল বা মে মাথাটো বেয়া হৈ য আৰু সিহঁৰ সহত মোবাইল, মোবাইল, মোবাইল আমে ইমান চাব নোৱাৰিচো। সিহঁতে চায়।
উম, আমাৰতো অকমান চালে আৰু আমনি লাগি গল আৰু থৈ দিলো।
অ', আগতে এনেও নিজৰ মোবাইল থাকিলে যে বেছি চাই আহিবলৈ মন নাযায়। কান্দি লাগি যায় যেতিয়া মাহত মোবাইল থাকিবা তেতিয়া একদম চাই কেতিয়া চাবলৈ পা কেতিয়া দিব তেনেকুৱা লাগি থাকে। কিন্তু যেতিয়াৰ বা নিজ যৰ মোবাইল টো আহিব তেতিয়া কিমান চাম আৰু অশান্তি লাগিছে চাই চাই আমনি লাগি গৈছে। তেনেকুৱা হয় মোৰ মানে হৈছে সেইকাৰণে পাইছো বহুত বাৰ হৈছে তেনেকুৱা। এ', নিজৰটো থাকিলে মানে অশান্তি লাগি যায় আৰু নোৱাৰা হৈ যায়। যে কিমান চাই থাকিম হাততে থাকে আৰু যেতিয়ালৈকে পায়ে যাওঁ তেতিয়া পোকোৱা নাছিলো কাৰণে হে।
উম - উম মানে মোৰো হৈছিল মই সেইকাৰণে আৰু সেই তেতিয়াই মোৰ যেতিয়া হৈছিল ফোন চন চলাব মানে যে তেতিয়াই মই ইনষ্টা চিনষ্টা উৰাই দিছিলো। হোৱাটছএপ তাৰ পিছত হোৱাটছএপত পাপাই কিবা কিবি দি থাকে ন। তো সেইটো কাৰণ হোৱাটছএপটো হেল্ল'? স্নেপচেটটো নাছিল মোৰ দুদিন মান হৈছেহে খোলা, নচলাও ভালকে।
উম, এ, আচ স্নেপচাটতো কিহৰ কাৰণে এনে ফটো চটো উঠিব কাৰণে বেলেগতো একো তেনেকোৱা এক কাম নাই। মানে ইছাকে কথা চথা পাতিব। পাৰে, মই সেইটোৱে কলো নকৰো আৰু মানে কথা চতা পাতা নহয় সেইবোৰ
উম, ভালকে নাজানোৱে আৰু স্নেপচেট আমিটো এতিয়া চোৱা হা, আমি যদি কিবা এটা নোৱাৰো নহয় ফোনৰ ধৰা আমি এইটো নোৱাৰো কিন্তু যিবিলাক এ প মানে সৰু সৰু পোৱালী বিলাক আছে ন সিহঁতক দি দিবা হয় গৈ। এইটো এনেকে কৰে এনেকে কৰি ওলাই দিব।
উম, সিহঁতে এক্সপাৰ্ট পুৰা
পুৰা এক্সপাৰট।
আমিয়ে যোনবোৰ বস্তু নাজানো সিহঁতে জান আৰু মোবাইল সিহঁতে ক' পৰা কি শিকে জানো, মই কে ভাইটি সোধো কেনেকে কি বস্তুটো মানে কি তই সেইটো কেনে নাজানো মই তহঁতে ইমান মোবাইল চাই লৈক এইবোৰ কিবা কিব কৰি থাক আমি নাজানো ইমান কথা ভাই।
উম, আমাৰো একে ভন্টীয়ে আমাৰ পুৰা মোবাইল চোৱাত মানে মোবাইলতে আৰু দিনল আছিল। এতিয়া মোৰ লগত আছে ন ফোন চন নাপায় ইমান নিদিওঁ মই।
অ' তই ভন্টি কিমান ক্লাছত?
ভণ্টি এইবাৰ থ্ৰী।
অ' থ্ৰিত ন! আমাৰ ভাইটিৰ লগৰে।
ভাইটিও থা
অ' ভাইট টিও থ্ৰি তে।
অ'!
মই তাৰ কেতিয়াবা এইটো পাহৰি যাওঁ উল্টা পুষ্পা হৈ যায়, কেতিয়াবা টুটনে থ্ৰীত তেনেকুৱা লাগি যায় মোৰ।
মোৰো লাগিয়ে আছে এতিয়া, টুত আছিল নে থ্ৰীত আছিল পাহৰি থাকিলোঁ।
ভাবিলোঁ হা, মই তোমাক তো থ্ৰীটো তো ক'লো, তাৰপিছত ভাবিছোঁ, থ্ৰী হয় নে টু হয়, থ্ৰী হয় নে টু হয়। তাৰ পৰা মাক চাই পেলাই মই ভাবি আছোঁ। নাই নাই থ্ৰিয়ে হয়, যে মায়ে একো কোৱা নাই যিহেতু থ্ৰীয়ে হয়। যদি নহ'ল হয়, থ্ৰী নহ'ল হয় তিয়া মোক ক'লে হয় মানে কিবা। এতিয়াতো নাই কোৱা মানে, হয়।
অ' ময়ো সেয়াই কনফিউজ হৈ আছো থ্ৰী নে টুত। এ হয় দিয়া আৰু থ্ৰী বা টুত কিবা এটাত।
এ, এতিয়া মোৰোঁ কোনোবাই মানুহ ভাবে কিমান বয়স হৈছে। কি মই মানে, অলপ টাইমাৰ মানে পাহৰি থাকোঁ, কিমান বয়স হৈছিল তাৰ বোলে, পাহৰি থাকোঁ।
মইতটো নিজৰ বয়সটোৱে পাহৰি থাকোঁ।
উঁহ! অ মোৰো হয় কেতিয়াবা। এবাৰ মোক এ লগ, লগৰ নহয় আমাৰ ঘৰৰ ওচৰৰে ভণ্টি এজনী আৰু আমাৰ লগত একেলগে স্কুলত মানে তাই মোতকে তিনি বছৰ মান সৰু হ'ব আৰু, তিনি চাৰি বছৰ মান। তোমালোকৰ সমানে হ'ব চাগে, হম! তাৰ পিছত বৰষুণ হৈ আছ দিলে কাৰণে মানে তাইক মানে আমাৰ গাড়ীতে লৈ গ'লো, তাৰপিছত গাড়ী লওতে তাই ক'লে, তুমি কিমান ক্লাছত হা, মই আছোঁ তোমাৰ টেনত, মই কৈছোঁ ছেভেনত বোলে।
মাই গড তই ছেভেনত! মই ক‌ইছোঁ, অঁ! মই ছেভেন নহয়, ছেভেন নহয়, মই টেনতহে, টেনতহে, এনেকৈ কৈছোঁ।
অ' মোৰ‌ অক বয়স সুধিলে তেনেকুৱা লাগি যায়।
কিবা ওল্টাই মই সেদিনাখন, লাজোঁ পাইছো হেই, কেনেকুৱা মানে, কি মই, কি মোৰ মাথাটোত কিশ ঘিউ নামাৰ বস্তুতোৱে নাই নেকি তেনেকুৱা লাগিছে মোৰ।
হৈ যায়, হৈ যায়, মই মানে ক্লাছ অ' এইটত নে, এইটতে আছিলোঁ নেকি! তেতিয়া মোক, চাৰে মানে বয়স সুধিলে হাঁ।
উম!
এতিয়া আছিল পোন্ধৰ, মই কলো কি ছাৰ মোৰ বয়স তেৰ।
উম!
ছাৰে, ছাৰে ক'লে, তোমাৰ বয়স তেৰ‌ হৈছে? পিছত আধাৰ কাৰ্ড চধাৰ কাৰ্ড চাইছে, তেতিয়াহে গম পাইছে, মোৰ এনেকুৱা মানে লাজ লাগিছে, পিছত মোৰ মনতো পৰিছে আৰু।
আ কি হৈ যায় ন ধৰিব নোৱাৰি, কি ফটা, কি হৈ যায় ফটককে মানে, আমাৰ মানে, ধৰিবইে নোৱাৰা আৰু মানে এইটো। হা?
সেইটো বস্তু মানে তাতে মানে যোনটো টাইমত আমাৰ সেইটো কথা লাগে সেইটো টাইমত পাহৰি থাকো।
অহ, কিয় জানো হয় মোৰ এই মাথাটো মানে সেইটোৱে মানে ঘিউটো মানে ঘিউটো আছে, ঘিউটো মানে কাম নিদিয়ে।
কোনোবা সময়ত ৰেষ্ট কৰি থাকে।
অহ ' মানে যেতিয়াকে এনেকুৱা কথাবোৰততো তোমাৰ লাজ পাই যোৱা হয় না ফটককে এইবোৰ মানে অলপ দৰকাৰী কথা না আৰু এইটো কিবা ভুল উত্তৰ দিবলগীয়াটোটো প্ৰশ্ন নহয়না। এইটো কি মানে চিধা চিধি কথা নিজ নিজৰ কথা-নিজৰ কথাটো আমি আৰামচে একদম ঠিক কয় দিব লাগে। কিন্তু আমি নিজৰ কথাটোতে কত কি আছে নিজৰ কথাটোকে আমি ভালকে কবয়ে নোৱাৰো কি যে মানে হৈছে ভগৱান জানিব আৰু এইবোৰ।
আমি যদি সেইটোকে নিজৰ বয়স। ক্লাছ এইবিলাকে যদি ভুলকে কও আমাক কব তোনতে যদি নিজৰ ক্লাছ বয়সে ভালকৈ নাযানা তেনেহলে এইটো কি কৰিবি।
অহ' হয় অহ
আমাক সেইটোযৱে কব আৰু।
কিযে হব মোৰ তেতিয়া মই টেনত থাকোতে মই ছেভেন বুলি কৈছো যে সেইটো বস্তু মই সদায় তাৰ আগত চাগে মই কিমান লাজ পাইছো, তাই চাগে এতিয়াও যদি ক কাবাক কাবাক কয় তাই লগৰক।
অহ' মোৰো। অকমান লাগি থাকে সেই সেইজন ছাৰক চালেই মানে অকণমান লাজ-লাজ লাগি যায়।
অহ' লাগিবই আৰু লাজটো লাগিব তাৰপিছত তোমাৰ মানে আফচুচ লাগিব আৰু মাত
কিয় কলো যে। মই তেনেকে কেনেকে কৰিব পাৰো এনেকে তেনেকে হৈ যায় আৰু আৰু তোমাৰ কি বুলি কয় এতিয়ালৈ ন চচিয়েল মিডিয়াত পুৰা চব কৰিব পৰা হৈছে ধৰা অহ চচিয়েল মিডিয়াত আগতেতো হেৰি আহিছিল ন বাতৰি কাকত। এতিয়াতো আৰু কে চচিয়াল মিডিয়আত তোমাৰ নিউজটো দিব হা নিউজটোকো বনাই-বনাই দিয়ে।
উম, এই এয়াই হৈছেগৈ আৰু। তাৰিছত তোমাৰ আজিজে আগতে যে টি টক ওলাইছিলে, আৰু কিবা এটা ওলাইছিল, লাইকি ওলাইছিলে।
উম,
মই আগতে সেয়া ইউজ কৰিছো তাৰপিছতে তোমাৰ চাইনাৰ এপ কাৰণে বন্ধ কৰি দিয়া নাছিলে জানো কৰোণা সময়ত।
টিকটক ময়ো ইউজ কৰিছো।
মই টিক টক লাইকিয় এনেকে কিবা কিবি সবোৰ ইউজ কৰিছিলো এ নিজৰ মাথা গাল আমি নিজেই খাই লও বেলেগৰ কথা নাইতো সিহতে বস্তুবোৰ ওলাইছে বুলি আমি ইউজ কৰিম বুলি সেইটোতো কথা নহয় না। আমি নিজৰ মাথা নিজেই খাইছো।
আমি মানে। জানো আমি এইটো ভুল কৰিছো। কিন্তু আমি সেইটো কৰিমেই আৰু
অহ' চাওচোন। কেনেকুৱা হয় মানে কৰি পেলাই চাও কিনো হব এপ এটাহে। কিন্তু সেই মানে এপটোৱে মানে আমাৰ মানে কিমান খিনি সময় মানে মূল্যবান, কিমান খিনি সময় আমাৰ লৈ লৈছো আমি মানে সেইটো মানে কবই নোৱাৰো মানে সেইটো কথাটো কব পাৰো কিন্তু আমি মানে পাত্তাই নিদিওঁ সেইটো কথা।
এতিয়া আমাৰ তেনেকুৱা হয় এতিয়া সৰুবিলাকে বাৰু নাজানে এইটো ক'লে কি হয়, এইটো চালে কি হয়। কিন্তু এই চাই আছে হা আমি যদি সিহঁতক কয় সিহঁতে, কিছুমানে বুজে কিছুমানে নুবুজে তেনেকুৱা আৰু। আমিতো নিজে জানো আমি সেইটো কৰি আছো আৰু।
উম। দিয়া ঠিক আছে দিয়া। মই কাম এটা কৰি আছো মানে তোমাক মই লাহেকে অলপ ফোন কৰিম হ'ব।
উম দিয়া হ'ব।
উম ঠিক আছে, দিয়া।
উম বাই বাই।